অ', শুনিছা
অ', শুনিছোঁ।
অ', কোৱা, বাকী কি খবৰ পাতি কোৱা?
খবৰ খাতি ভালে আছোঁ আৰু আছোঁ এনেকেই জীয়াই
উম, মইয়ো অলপ জীয়াই আছোঁ আৰু তেনেকুৱাই গৰম দিছেচোন আজি পুৰা, মানে পুৰা মানে গৰম লাগি আছে ঘামি যাই আছোঁ, ৰ'দতটো বাৰু ইমান দিয়া নাই, কিন্তু কিবা গৰম লাগি আছে বহুত।
বাকী ভাত চাত খালানে, চাহ তাহ কিবা কিবি?
অ', চাহ খালো ৰাতিপুৱা তোমাৰ, চাহ বিস্কুট তেনেকুৱা খালোঁ বাকী ৰুটি আৰু, ৰুটি আৰু কণী চব্জি খালোঁ
উম।
বাকী তেনেকুৱাই মানে, তুমি কিবা খালানে?
ময়ো ৰুটি খালোঁ অকল
আচ্ছা ৰুটি কিহেদি খালা?
ৰুটি মানে হে, জেম আছিলে জেমৰ লগত খোৱা হ'ল
উম বাকী তাকে অলপ চাই আছোঁ, আজি অলপ খেলিবও যাওঁ নেকি? মানে ক্ৰিকেট খেলিব লগ ধৰি আছে লগৰ বোৰে, বতৰটো বেয়া হলে নাযাওঁ বাৰু
উম, খেল চেল খেলা মানে
খেলোঁ খেলোঁ
উম, কি খেল ভাল পোৱা হয় খেলি?
ক্ৰিকেট ক্ৰিকেট, চাওঁ, ক্ৰিকেট চবৰে চাই ভাল পাওঁ আৰু তোমাৰ ফুটবল ইমান মই নোৱাৰোঁ
উম।
ত, তুমি কি খেল ভাল পোৱা?
মই খেল মানে, উম মোৰ খেলাটো নহয় ক'ব গ'লে বেছি ঠিকে, এনে ক্ৰিকেটে খেলি ভাল পাওঁ ক'ব গ'লে মও
ক্ৰিকেট চবে খেলি ভাল পায় কিন্তু, ক্ৰিকেটটো কিবা বেলেগ এটা খেল ন?
অ', হয়, হয়।
ক্ৰিকেটৰ টাইম বোৰো জল্দি যায়
উম।
ফুটবলতকে
উম, হয়, হয়। মোৰ মানে বেছি খেলা নহয়ে। নেই।
খেলিবা চহৰবোৰত আৰু গাঁৱতে ভাল হয় এইবিলাক পথাৰত!
হয়' হয়! এয়াত পঢ়িব অহা কাৰণে চহৰত থকা হ'ল! খেল খেলাই নহয়? ব।
শুনা শুনা? চহৰত খেলিবা? কাৰোবাৰ ঘৰত যদি বল পৰিল কমপ্লেইন আহিল! মানে এইটোৱে এইটোৱে হয় হয় ফাইন ভৰিব লাগিব এইটোৱে। ফিল্ড থাকিলে নহ'ব ন? ফিল্ডৰ পিছফালে ঘৰ ঘৰো থাকে! বেছি জোৰে চৰ্ট মাৰ। ত নোৱাৰে আৰু কি হয়? চহৰত মানে এ মানে গাঁৱত কি হয় মানে? তুমি জোৰে চৰত মাৰিলেও। মানে একো নহয় মানে? পথাৰে পথাৰ থাকে নহয় এ এটা পথাৰৰ পিছত বেলেগ এটা পথাৰ আৰু এটা পথাৰ! তাৰপিছত হয় নে নাই?
ইয়াত খেলিবৰ কাৰণে জেগা ডোখৰ ভাল হবি! এতিয়া মাটি ফিল্ড ডাঙৰ ডাঙৰ পোৱা যায়! ইয়াত কিন্তু, সেনেকুৱা সুবিধা নাই কব গলে?
যথেষ্ট জেগা থাকে তাতে যথেষ্ট!
অ', এই চহৰত কিন্তু কবলে জাগাই নাথাকে! ক।
জাগা নাথাকে তাৰো উপৰি তুমি তুমি যদি খেলা! এই বল যদি কাৰোবাৰ যদি খিৰিকি চিৰিকি। কি ভাঙিলে কমপ্লেইন আহিলে খিৰিকী বনাই দিয়া বোলে?
উম, হয়, হয়!
উম, এইটো কাৰণে খেলিয়ে ভাল নালাগে চহৰত! বহুত কমপ্লেইন আহে? মানে তেওঁলোকে। কি জানে? সেই ফিল্ডৰ পিছফালে মোৰ মোৰ মানে যত ফিল্ড আছে! তাৰ পিছফালে ঘৰ নবনোৱাই ঠিক অলপ দূৰত্বত দি বনাব লাগে!
উম, হয়!
হয় ন? তেওঁলোকে মানে জাগা। পালে হয়! এনেকে ঘৰ বনাব ন ঘৰৰ পিছফালে জাগাই নোহোৱা হয় গ'ল! জাগাই নোহোৱা হয়! সেই কিবাকে গাড়ী এখন সোমাব পৰাকে জেগাটোৱে-। বাকী তুমি ঘৰৰ মানে আগতে মানে আগৰ ঘৰ বোৰ চাবা তুমি ভাল। বনাইছিল ঘৰৰ উঠানতে আমি ক্ৰিকেট খেলি ছিঁলো!
উম!
ডাঙৰ আছিল ন উঠা টো এ এতিয়া ঘৰবোৰ চাবাচোন? কিবাকে খালি সৰু এটা গ্ৰেক। গেৰেজ বনাব? তাকো ঘৰৰ বাহিৰতো বনাই কিছুমানে গেৰেজ! ঘৰৰ ভিতৰত নবনাই? কিছুমানেেতো বিল্ডিঙৰ তলত ৰাখে আৰু কিছুমানেতো বাহিৰতে গেৰেজ বনাই! গাড়ী ৰূমত। ত ধুব পাই গাড়ী বা বাইক এটা ধুব কাৰণে। মানে এই এই গেৰেজ থকা জাগাটোত মানুহ পাবতে আৰু। ঘৰ বনাই ভাড়াহে দিব উল্টাই! মানে, পইচা পইচা লাগে খালি মানুহ।
উম!
আজিকালি মানুহক।
উম! খেলৰ লগত মানে হেয়ি খেলটো খেলিব লাগে! তাকে যোনটো স্বাস্থ্যৰ কাৰণে ভাল হয়! এই-। খেলোঁতেতো স্বাস্থ্য হৈ থাকে! লগতে পঢ়া শুনা টো চবে কৰিব লাগে খেল বুলি? কৰি লাভ নাই কিন্তু একো খে খেলিব লাগে খেলটো খেল ফালেও স্কপ আছে। ক'ব গ'লে, খেলৰ লগত মানে, পঢ়া শুনাটো মিলাই গলে নিজৰ কাৰণে সুবিধা আৰু।
কিন্তু, অকল যদি পঢ়া শুনাই কৰি থাকা তোমাৰ মাইণ্ড বেয়া হৈ যাব। মো মো মোবাইলো যদি নোচোৱা, তুমি ৰিফ্ৰেচমেন্টৰ কাৰণে যদি নেখেলাও। তোমাৰ মাইণ্ড বেয়া হ'ব গেৰেণ্টি পাগলা হৈ যাবা। অনবৰত পঢ়ি থকা মানুহো পাগলা হৈ যায়, তুমি চাবা।
বেছি মানে এটা ৰুমতে বহি থাকে। এই ৰুমতে সোমাব, একে কিতাপখনত সোমাব, একে এটা ৰুমত একে উশাহ নিশা -হ খিনিকে লৈ থাকিব। নিজৰে মাইণ্ডটো মানে, হেৰি কিবা কনফিউজ হৈ যোৱাৰ নিচিনা হৈ যায়।
হয় হয় তেনেকুৱাই। বাকী তুমি কি অনবৰত পঢ়ি থাকা নেকি?
নাই ইমানকে নপঢ়ো, মই মই এতিয়া মানে আমাৰ গৰম বন্ধ চলি আছে। ত' মই কিতাপ ধৰাই নাই ক'ব গ'লে।
উম ময়ো একেই ময়ো একেই এই কম্পিউটাৰ কৰ্ছে কৰি আছো। কম্পিউটাৰ কৰ্ছে প্ৰেক্টিচ কৰি আছো।
উম।
গৰম বন্ধত মানে, এই ৰুমতে সোমাই আছো ৰাতিপুৱা শুই উঠো। মুখ চুখ ধুই কিনে, মোবাইল ধৰো শুও খাও সেইবোৰে। চলি আছে, একো কৰা নাই খেলো খেলা নাই পঢ়াও নাই। এটা ৰুমত সোমাই, কৰি, একে কাম বিলাকে সদায়।
উম তাকে তাকে, তাকে মোৰো একে তাকে কৰি আছো মইয়ো। ৰাতিপুৱা উঠো, তোমাৰ ব্ৰাছ কৰো। তাৰপিছত ব্ৰাছ কৰা হলে অলপমান, কিবা কিবি খাওঁ কিবা কিবি খাই। এনেই বহিয়ে থাকো মোবাইলটো টিপি টিপি। কেতিয়াবা মায়ে যদি কয়, এই এইটো বস্তু লৈ আহ তেতিয়াহে যাওঁ দোকানত এইটো বস্তু আনিবলে। বাকী আবেলি কম্পিউটাৰ ক্লাছ থাকে তাৰে পৰা আহি কিনে আৰু মোবাইলটো চোৱা যায়। তাৰো মাজত মই কম কম্পিউটাৰ কাম বোৰ বাৰু কৰি থৈ দিওঁ, কম্পিউটাৰ কাম বোৰ। মানে, যিহেতু মই কম্পিউটাৰ কৰ্চ কৰি আছো। চ প্ৰেক্টিকেল বোৰ কৰি ৰাখি দিওঁ প্ৰেক্টিছ।
উম উম,
মইতো কম্পিউটাৰত বেছি গেম খেলিয়ে ভাল পাওঁ, তুমি? খুব কম্পিউটাৰত গেম খেলি ভাল লাগে মোৰ।
অ কম্পিউটাৰত গেম। গেম মানে খেলাটো, চবতে খেলাই ঠিক। কে কম্পিউটাৰতো ভালে মোবাইলতো, ভাল, মইতো মোবাইলতে ভাল পাওঁ কম্পিউটাৰত মানে কন্ট্ৰলটো ইমান লগালগ। মানে নেখেলোতে ঘপককে নাহে। তই - সেইকাৰণে, মোবাইলত মানে অলপ হাতে হাতে কৰিব, পাৰি যে সেইকাৰণে মবাইলত বেছি ভাল পাওঁ।
উম লেপটপতো ভাল গেম খেলা কিন্তু, কম্পিউটাৰ চাই,
উম হয়।
লেপটপত মই পাৰো লেপটপত তোমাৰ মই, ফ্ৰী ফায়াৰ পাবজি খেলি পাইছো। মানে মানে পাৰো মানে মই, তেনেকুৱাই।
খেল খেল খেল যে খেলা হয় মানে, ই মোবাইলতকে সেইবোৰ চকু তকু বেয়া হোৱাতকে, তাত কে ভাল এনেই নৰ্মেল বাহিৰৰ ফিল্ডত খেলাটো বেছি ভাল।
হয় হয় আৰু ফিল্ডত খেলাটো ভাল আৰু কম্পিউটাৰ বা পিচিত খেলাটো ভাল বেছি।
উম
তে তেতিয়া তুমি পি চিত খেলালেতো একদম সোমাই যাব নালাগে ন তুমি ৰি ৰিমটটো ল'লা ৰিমট টোৰ পৰা চফাৰ পৰাই গম খেলি থাকিব পাৰিবা।
উম হয়। চোৱা খেল খেলিছে, কিছুমানেতো খেল খেলিব সময় নেপায় কিছুমানে নিজক ঘৰৰ বাৰীতে কাম কৰে বা খেতি কৰে, কু মাৰে হেতও স্বাস্থ্যখিনি ভাল হৈ থাকে ক'ব গ'লে।
হয় হয় ভাল হৈ থাকে, যথেষ্ট ভাল হৈ থাকে, এ খেল মানে মই লকডাউনৰ টাইমতে খেলা। তেতিয়া আৰু কিনো কৰিম বৰিং হৈ আছিলো কভিড কভিডৰ টাইমত কৰোণাৰ টাইমত।
উম হয়।
তেনে তেনেকুৱাই মানে মই খেলা, এতিয়া আৰু খেল খেলা নাযায় টাইমে নাপাওঁ কি খেল খেলিম। কলেজৰ পৰা আহো, কলেজৰ পৰা আহি ভাত পানী খাওঁ, ৰেষ্ট লওঁ আৰু টিউচন আহিয়ে মান টিউচন আহে, টিউচনটো কৰাও তাৰপিছত অলপমান কলেজৰ কাম থাকিলে কৰো তাৰপিছত অলপ মোবাইলটো চাই কেনে ভাত খায় শুয়ে দিওঁ।
উম হয় একেই মোৰো এক
এই কলে কলেজ খুলিলে ৰোঁ ৰুটিনটো একে ৰুটিনটো এই এনে হৈ যায় মোৰ।
অ ৰাতিপুৱা কলেজ যাওঁ, আহি পাওঁ মানে পাঁচ ছটা বাজে। তাৰপিছত ভাত চাত খাওঁ মানে টিশ্যনে আহে মোৰো একেই।
উম।
তাৰপিছত অলপ দেৰি সময় পঢ়িব সময় পাওঁ, তাৰপিছত ৰাতি হয় শুবলে সময় হৈয়ে যায় সেয়াই, একেই সদায় ৰুটিন এনেকুৱাই হৈ গৈছে।
আমনি লগা গৈছে আও এত
উম নকবা আৰু! টোপনি লাগি থাকে অনবৰত মানে এলেহুৱা টাইপ হৈ গৈছো, কিমান আৰু মোৰ অশান্তি লাগি গৈছে এই গৰমৰ বন্ধটো। আগৰ দিনত মানে সৰু বাচ্ছাবোৰে গৰমৰ বন্ধ ভাল পাইছিল বা আমিও সৰু থাকোতে গৰমৰ বন্ধটো ভাল পাইছিলোঁ, সেই তেতিয়া অশান্তি অশান্তি পোৱা হৈছোঁ।
উম হয় হয়।
তেনেকুৱাই।
এটা ৰুমতে বহি থাকা, এনেই ঘূৰি থাকা সেইবোৰে আৰু।
উম উম তেনেকুৱাই।
উম।
বাকী আজি ক'তবা যাবা নে আবেলি?
আবেলি এনে বাহিৰৰ ফালে বজাৰ ফালে যাম এনেই ঘূৰি আহিম, ঘৰ কিমান ঘৰত সোমাই থাকিম।
উম উম অলপ অলপ ঘূৰিব লাগে, বাইক চাইক আছে নে তোমাৰ?
বাইক চাইক নাই মই ইয়াত মানে এতিয়া চহৰত মোৰ ঘৰ বেলেগত চহৰত এতিয়া মানে গাঁৱত আছে মই চহৰত আহিছো ইয়াত নাই সিমান।
হয় কোৱা।
মানে মই চহৰত থাকো ত এতিয়া সেইয়াত নাই সেইকাৰণে ক'ব গলে।
অ তাকে মানে মোৰ আছে স্কুটি আছে বাৰু দেউতাৰ, তাকেই চলাও দেউতাৰ স্কুটিটো। নিজে মানে কিনিম বুলি ভাবিছো কেইদিনমান পিছত। অঁ অলপমান পইচা গোটাই লওক। কাম কৰিবলে অলপ পইচা গোটাই লওঁ।
উম'
মানে মই ঘৰ ঘৰৰ পৰা নোখোজো বুজিছা। মই স্কুটিটো- ঘৰৰ পৰা নলওঁ কেচ কেচ পইচা কেচ পইচা দিয়ে ল'ম। নিজৰ পইচা দিয়ে ল'ম।
অঁ অঁ মাক বাপেক পৰাও খুজিব লে ভাল নালাগে আজিকালি।
এ লাজ লাগে লাাজ লাগে।
অঁ নিজে মানে কমাই কিনে গোটাই কিনে খুজি দিয়ে এনেকে কৰিবলে ভাল লাগে।
কলেজৰ যেতিয়া যেতিয়া পইচা লাগে দেউতাই দিয়ে আৰু আমি খাইয়ো আছো দেউত- তাৰ পইচাতে আৰু তাৰ উপৰি যদি আৰু এটা প্ৰেচাৰ দি দিওঁ মা মই খুজিলে দিব, নিদিয়াত- টো নহয় নিজো কোনটো নিজক-
হয় হয়। নিজৰে লাজ লাগে মানে খুজি থাকিবলে সেনেকে হয় নাই।
হয় হয়, তেনেকুৱাই।
উম'
তেনেকুৱাই, ঠিক আছে বাৰু ৰাখিছো হাঁ ভাল লাগিল।
অঁ অঁ হ'ব দিয়া।